হেল্ল' বন্ধু তোমাৰ খবৰ পাতি কোৱা
মই ত ভালে আছে তুমি কি কৰি আছা
মই এনে বহি আছো তুমি কি কৰি আছা
মই নাই খুটল উঠিছো এটা
ব্ৰেকফাষ্ট কি কৰিলা নে কৰাাই নাই ব্ৰেকফাষ্ট
নাই ইটোয়াতে উঠিচো ব্ৰেকফাষ্ট কৰা হোৱা নাই।
অ' তুমি কিবা জব কৰি আছা নেকি আনডাৰ গ্ৰেজুৱেট?
নাই এইটা মানে অ' আণ্ডাৰ গ্ৰেজুৱেটে হয় জবক কৰি আছো মান জবও কৰি আছো আণ্ডাৰ গ্ৰট দুটাই
অ' চ কিহৰ জব কৰি আছা?
মোৰ জব নাইট চিফট থাকে মানে। তোমাৰ আ ইউ এচ ক নাইটছিফ
অ', অ', অ', অ', অ' ঠিকে আছে বাৰু। পঢ়া শুনাৰ লগতো পাৰ্ট টাইম কৰিব লাগে হা।
অ' এতিয়া তুমি কি কৰি আছ?
মই আনডাৰ গ্ৰেজুৱেট হয় আৰু ইয়ও কৰি আছো আই টি আই কৰি আছো।
অ' আই টি আই।
উম, উম।
আ কি কৰ্চ কৰিছা তুমাৰ আণ্ডাৰ গ্ৰেজুৱেট?
বিকম বিকম।
অ' বিকম কৰি আছে, কোন কলেজখনত?
বিকম কৰি আছো, এছ বি দেউৰা।
অ এল পি পঢ়া, অ ঠিক আছে ভালে, অৰ পঢ়া - শুন কেনেকা চলি আছে?
পঢ়া - শুনা ভালেই চলি আছে বাৰু তোমাৰ?
মৰ ভালে চলিছে, ভালে হৈ
চ আজি লি লি লিডাৰশ্বিপ মানে তুমি কি বুজি পোৱা নে নাই লিডাৰশ্বিপ মানে মানে তোমাৰ আ তুম তোমাৰ মতে কি হয় লিডাৰশ্বিপ মানে?
মোৰ মাততে খুজিলে যেনেকা তোমাৰ লিডাৰশিপ হয় গল নিজৰ লগৰবিলাকত যেনেকা তুমি গাইড কৰিব পাৰা কি মানে আহ কিবা কিবা আছে ত তোমাৰ যোনটো মাজত, কিটো আমি অ পা পাৱাৰ চস্তক কৰি আছে, ত তুমি এনথক পাবা তাৰে মদত কৰা স সকলোৱে একে একেলগে জ জনাই পেলাই কথা পাতিবলে লাষ্টত কেনেকা পাম সিটো ভাব ভাবে লাছত এইটো কেনেকা ক পুৰা কৰিম সেইটোক?
উম, উম, এইবাৰ মই কৈ আছো শুনা, লীডাৰশ্বীপ মানে হয় মানে মেইনলী পই হয় কাৰণটো হয় লীডাৰশ্বীপ মানে তুমি এটা মানে ইয়া চলাই আছা হা কম্পেনী চলাই আছে, কম্পেনীৰ মেনেজাৰ থাকে ন।
উম।
মেনেজাৰৰ তলত কেইটামান মানুহ থাকে ন?
অ'
হা মে মানে মেনেজাৰৰ আণ্ডাৰত এইকেইটা এ এ এইটো লিডাৰৰ আণ্ডাৰত এই কেইটা মানুহ আ চে চ মোৰ লিডাৰৰ দা দায়িত্ব যে এইটো তোমাৰ লি লিডাৰৰ দায়িত্ব যে মই এমপ্লয় কেইটাক ভালকে কাম এমপ্লয় কেইটা ভালকে কাম কৰি আছে নে নাই চাব লাগে, চেলেৰি পাইছে নে নাই ভালকে চাব লাগে। এমপ্লয়ৰ লগত ভালকে বৱ আ মানে ভাল কে কথা - বতৰা কব লাগে হয়নে নাই?
অ' একে হয় মানে লিডাৰচ হৈ গ'ল মানে চবক নিজে চাব লাগে, কি চবে ভালকে থাকিছে পাৰা নাই চবত
অ' অ', অ' অ' অ', হয় হয়, ঠিক ঠিকে কৈছা। লীডাৰশ্বীপ এইটোৱে মেইন কাৰণ আহ।
কাৰবাৰ যেনেকা কিবা প্ৰব্লেম হলে এইটো প্ৰব্লেম ঠিক কৰাৰ চেষ্টা কৰা।
চলভ কৰা এ এমপ্লয় মানে বা কাম কৰা মানুহৰ যদি কিবা প্ৰব্লেম হৈছে কামটো ভাল ভালকে হোৱা নাই বা বেয়াকে কৰিছে, চ' কামটো ভালকে বুজাই দিয়াই দায়িত্ব হয় লি লিডাৰৰ মানে লিডাৰশ্বিপৰ।
অ লিডাৰশ্বিপৰ এইটো।
কি ক'লা?
অ সেইটোৱে কৈছিলো মেন টাইপটো লিডাৰশ্বিপৰ এই
অ হয় এইটোয়ে হয়, এ একজাম্পল দিব পাৰিবানে এটা দুটা, মানে উদাহৰণ?
অ, অ মানে তোমাৰ যেনেকা ধৰা অ', তুমি কিবা প্ৰজেক্ট কৰিছা? নিজৰ কলেজ কাৰনে, গ্ৰুপ প্ৰজেক্ট। ত' যেনেকা গ্ৰুপ প্ৰজেক কৰা, তোমাৰ যেনেকা তোমাক লিডাৰ বনাই। এতিয়া তোমাৰ দায়িত্ব থাকে, কি তুমি এ প্ৰজেকৰ হিচাপকে তুমি কাক কি কৰিবা দিয়া? কাৰোবাক যেনেকা অ', বস্তুখন আনিব দিলে, মেটেৰিয়েল বিলাক আনিব দিলে।
মানে, মানে, মানে কাম বোৰ ভাগ কৰি দিয়া।
অ', কাম বোৰ ভাগ কৰি দিয়া মানে, সেইটোৱেই মানে, লিডাৰৰ মানে মেইন, মানে কাম কি হ'ল মানে কাম বোৰ ভাগ কৰি দিয়া, তাৰপিছত চাৱা, মানে চব কাম হৈছেনে নাই হোৱা ভাল তাৰপিছত কিবা প্ৰব্লেম হৈছে কাৰোবাৰ, তোমাক সুধি পেলাই কি হৈছে? কি প্ৰব্লেম হৈছে? এইটো সুধি পেলাই, এ আনটো মদত কৰা।
হয়, হয়, হয়, হয়।
তোমাৰ প্ৰতি মানে কি? তোমাৰ
মোৰ মতে, মই এটা একযাম মই এটা একযাম মানে উদাহৰণ কৈ আছো শুনা, মানে তোমাৰ ধৰা
বিল্ডিং এটা কন, বনাব দিছো হা।
উম।
বিল্ডিং এটা বনাব দিছোঁ। লিডাৰচি মানে লিডাৰশ্বিপ মানে নহয়। বিল্ডিং এটা বনাব দিছোঁ, মানে কন্ট্ৰেক্ট দিছোঁ।
অ', কন্ট্ৰেক্ট দিল
কনট্ৰেক্ট দিছোঁ, ঠিকাদাৰক দিছোঁ হা, ঠিকাদাৰৰ লিডাৰশ্বিপ একে হয়, অসমীয়াত ঠিকাদাৰ বুলি কয়।
উম, বুজিছোঁ।
ঠিকাদাৰক দিছোঁ, ঠিকাদাৰৰ তলত কি কাম কৰা মানুহ থাকে ন। মানে চুটি বিল্ডিংটো লেবাৰ লেবাৰ অ', লেবাৰ। লেবাৰ, মিস্ত্ৰী, চ' ঠিক কাদাৰৰ মেইন কামটো কি হয়? যে মানে মালিকেটো ডাইৰেক্ট লেবাৰ মিস্ত্ৰিক পইচা পইচা নিদিয়ে কাম খতম হ'লে, ঠিকাদাৰক পইচা দিব হয় নে নাই?
অ', হয় দিয়া, অ', এইটো।
তাৰপিছত, ঠিকাদাৰৰ মেইন কামটো কি? যে লেবাৰ মিস্ত্ৰি টাইমত খাইছে নে নাই, মানে কামতটো ভালকে কৰিছে নে নাই। পইচাটো টাইমত পাইছে নে নাই? মানে টাইমত দিয়া মেনিয়া, মানে পইচাটো।
অ'।
লেবাৰ মিস্ত্ৰীৰ যদি কামত কিবা উল্টা পুল্টা কৰে, এইটোও ঠিকাদাৰে মানে শুদ্ধৰাই দিয়া দায়িত্ব হয়, ঠিকাদাৰৰ।
অ', অ', ঠিকেই কৈছে।
হয় ন।
উম, এইটোৱেই হয়।
এইটোৱেই আৰু বেলেগ, অ', অ', কোৱা।
উম, উম, মানে আজিকালি চালে চব জোগাত কামত লিডাৰশ্বিপ লাগেই মানে।
লাগে লাগে, অকলে, অকলে মানুহ একো কামেই কৰিব নোৱাৰে আজিকালি।
উম, এইটো মানে তুমি কলেজ ধৰা কাম ধৰা বিল্ডিং বনোৱাৰ কাম ধৰা লেবাৰ খুন ধৰা চব জাগত লাগে মানে।
উম, লাগে লাগে লাগে।
কেৰে অঁকৰা মানুহ যেনেক কাম কৰিল ইয়াৰ টাইমো লাগিব লাষ্টত অকেল কৰিলে বেছি টাইম লাগিব লাষ্টত কষ্টও হব। লকে মানে টিম থাকিলে মানে।
যেতিয়া লা লি লিডাৰশ্বিপ থাকিব বা পাৰ্টনাৰশ্বিপ থাকিব পাৰ্টনাৰ থাকিব তে- তিয়া মানে কামটো ইজিও হ'ব জল্দিও হ'ব। মানে সহজো হ'ব আৰু জল্দিও হ'ব।
উম এইটোয় ঠিকেই কৈছা। অ সেইটো মানে সেইকাৰণে আজিকালি- যিকোনো ফিল্ডত তোমাৰ যেনেকা কলেজৰ হয়, অ' অফিচাৰ হয় যিকোনো ফিল্ড চব জাগাত লাগেই লিডাৰশিপ মানে।
লাগে লাগে চব জোগাতে লিডাৰশ্বিপ লাগিলেই অ তুমি এটা চাপজ অকলে- অ' কোম্পানী এটা চলাইছা তুমি অকলে কোম্পানী চলাব পাৰিবা জানো? কম কম কম্পানীত কিমান- কিমান প্ৰজেক্ট থাকে হা? মেইনলি- প্ৰজেকৰ কথা কৈ আছোঁ। প্ৰজেকটো তুমি অ লিডাৰিপ বা মেনেজাৰ না নাৰাখিলে, অকলে চলাব পাৰিবা?
কত নোৱাৰে আজিকালি।
উম উম এন এনেকে অকলে চলাব পাৰিলে চোন মা- চবৰে লগত এটা এটা কোম্পানী থাকিলে হয় আজ আজি।
উম ঠিকেই কৈছে কথাটো অ ঠিকে কৈছে অ'- দেখা হলে চবৰ তাত এটা এটা কোম্পানী লৈ ঘূৰি আছে চব নিজৰ নামত।
অ যদি অকলেই যদি চলাব পাৰিলে হয় মানে কোম্পানী এটা চ'- চবৰে লগত এটা এটা কোম্পানী থাকিলে হয় ন'। নোৱাৰে বুলি- নোৱাৰে বুলিয়ে মানে পাৰ্টনাৰশ্বিপ- কৰে বা দুটা- না মেম মেম্বাৰ মানে একেলগে কৰিকিনে পাৰ্টনাৰশ্বিপত বিজনেছ কৰে।
উম ঠিক আছে সেইটো মানে। আমাৰ লিডাৰশ্বিপ নাথাকিলে লাষ্টততো চবেই মিলি জুলি কাম নকৰিলে নহবয়ে।
তুমি কি ভাবা লিডাৰশ্বিপ নাথাকিলে কি হ'ব মানে কামবোৰ কোৱা?
মানে লিডাৰশ্বিপ নাথাকিলে তোমাৰ কি হ'ল তোমাৰ টাইমো লাগিব, অলচক ক কষ্টও হব কৰা। টাইমত নহ'ব সেইটো। উম পাছত অকল কৰিলে মানে যেনে যেনেকা তুমি- কল কৰিল চব কাম তুমি একলে কৰিব লাগিব তোমাৰ কষ্টও হব। ই চব কাম তুমিতো কৰিব লাগিব টাইমো লাগিব হিচাপে লেকিন লিডাৰশ্বিপ থাকিলে মানে তুমি- টিমত কাম কৰি আছে তুমি লি জুই লিডাৰ হয়। উম অ' চবে মিলি যিবিলাক কাম কৰিলে।
উম মিলি জুলি কাম কৰিলে টাইমটো অভাৰ চাই আৰু প্লাছ- চা মানে মানে ইনকাম এটাও ভাল পোৱা যায়।
উম এতিয়া আৰু-
তাৰে পৰা তুমি এ ৱাৰকাৰ কেইটাক ইনচেন্টিভ হিচাপে মানে- এক্সট্ৰা মুনাফা হিচাপে দিব পাৰা কিবা এটা।
উম সেইটোৱে মানে তোমাৰ লিডাৰশ্বিৰ- ইটো কাম গল মানে চাৱা কি মানে কোনে কাম কনেকোৱা কৰিছে ভাল কৰিছে উম বোনছ বনি অঁ
ব বনাছ এক্সট্ৰা দিয়ে সেইটো কাৰণে।
উম এক্সট্ৰা দিয়া অঁ এক্সট্ৰা কমাই।
মোৰো এইটোৱে মানে লিডাৰশ্বিপ নহলে মানে একো কোম্পানীয়ে নচলিব কোম্পানী কোৱা বা ডাঙৰ ডাঙৰ অফিচ কোৱা। নচলিব।
তাৰপিছত মেইন কাম কি হ'ল
কোৱা কোৱা।
নহয় আৰু মেইন কাম লিডাৰ কি হয় গল মানে চোৱা কি মানে কামবোৰ ভালকে হৈছে নে নাই হোৱা যেনেকা তোমাৰ
এটাই যে তুমি এমপ্লয় লগত ভালকে ব্যৱহাৰ কৰা। অ ভালেকে কাম কৰিছে নে নাই এইটোৱেই চোৱা যদি তুমি এমপ্লয় লগত বেয়া কে ব্যৱহাৰ কৰা এমপ্লয় কাম কৰিব।
নাই কত কৰিব মানে চবৰ লগত মিলি জুলি থাকিলে চবে কাম কৰিব তেতিয়া কাম কৰিব মনে নাথাকিব তেতিয়া
ব্যৱহাৰ দেখোৱা এমপ্লয়ৰ আগত তোৰ কাম কৰিব নেকি?
নাই ক'ত কৰিব, মনে নালাগিব কাম কৰিবা অঁ।
চ' লিডাৰশ্বিপৰ মেইন পইন্ট এইটো যে তুমি এমপ্লয়ৰ লগত ভাল কে ব্যৱহাৰ কৰা এহেঁতৰ পইচা ভালকে পাইছে নে নাই এইটো চোৱা এহেঁতৰ তোমাৰ কি কাম বোৰ ভালকে প অ কৰিছে নে নাই এইটো চোৱা তাৰপিছত এ ত তোমাৰ কাম বোৰ মানে টাইমত কৰিছে নে নাই এইটো চোৱা। কিবা প্ৰব্লেম হৈছে যদি শিকাই দিয়া কাম বোৰ বা তোমাৰ মানে জোন জোনে এক্সপাৰ্ট আছে কামত তা তাহাঁতক কোৱা যে নতুন ৱৰ্কাৰ কেইটাক বুজাই দিয়া কি কি এইটো লিডাৰশ্বিপৰ মেইন কাম মই বুলি ভাবো। তুমি কি বুলি ভাবা?
লিডাৰশ্বিপৰ মোৰ কাম ছেমে মই এই ভাবো মানে তুমি যি কৈছা এই বিলাকে ভাবো লিডাৰশ্বিপত অৰ এটা কিবা থাকে কি মানে লিডাৰশ্বিপৰ কি কাম হয় কাম বোৰ মানে কিবা প্ৰব্লেম থাকিলে যেনেকা কাৰোবাৰ এমপ্লয়ৰ ন কিবা কাম বোৰত কিবা প্ৰব্লেম থাকিলে এইটো প্ৰব্লেম খন কেনেকা চল্ভ কৰাৰ এইটো চব চাব লাগে আৰু লিডাৰশিপ উম। প্র উম প্ৰব্লেমটো চাব লাগে প্ৰব্লেমটো কেনেকা ঠিক কৰিব লাগে। এইটো লিডাৰৰ কাম হয় আৰু মানে।
হয়। ম মই এইটোৱে ভাবো লিডাৰশ্বিপৰ মেইন পইণ্ট যে এইটোৱে কি কয় মানে কাম বোৰ ভালকে হৈছে নে নাই চোৱা চিতা
ন এইটোৱে কথা আৰু।
তাৰপিছত চেলেৰী ৱেজ পাইছে নে নাই আৰু পৰব্লেম বোৰ চলভ কৰাটো মেইন মেইন প্ৰব্লেম মানে ইয়া হয় কোনটো মানে এনছাৰ হয় গল তোৰ
উম আচল এমপ্লয় বিলাকৰ ভালকে থাকছে নে থাকা নাই খাৱাবিলাক কাম কৰা বিলাক, খোৱাবিলাক ভালকে আছে নে নাই চব চাৱা।
সেইটো হয়। হ'ব দিয়া লিডাৰশ্বিপৰ বিষয়ে আমি কেতিয়াবা আৰু আগবাঢ়ি লৈ যাম কথা টো আজি আজিলৈ ৰাখিছো, ধন্যবাদ।
ভালকে থাকা আৰু ধন্যবাদ।